হেল্ল'!
কি কৰা?
এনে আছো তুমি কি কৰি আছা?
অ মইয়ো এনেই আছো পিছত গৰমৰ বন্ধা আহি আছে আহ
পিছত
গৰমৰ বন্ধ আহি আছে
গৰমৰ বন্ধটো আহি আছে ন
পিকনিকত ক'ত যাম বুলি ভাবিছা?
পিকনিকত এনে চৰলপাৰা যাম বুলি ভাবি আছিলো চৰলপাৰাত।
অ চৰলপাৰাত যাবি চৰলপাৰাত এতিয়া ইমান ভাল নহয় হেৰিত যাবা লাগে ডিচেম্বৰ মানত যাবা লাগে
কিয় ভাল নহয়?
ডিচেম্বৰ মানত ভাল।
গৰমৰ গৰমৰ দিনততো গৰমৰ দিনত মানুহ মানুহবিলাক
মানে
ত চৰলপাৰাতে যাই ন।
চৰলপাৰাত মই গৈছিলো।
হয় নেকি?
এ চৌববিশত এ পঁচিছত গৈছিলো পঁচিছত ডিচেম্বৰত।
অ।
চৰলপাৰাত গৈছিলো ভাল জেগাটা ভাল বহুত ধুনীয়া ফ এ
জাগাটো বহুত ভাল ন?
ভাল অ বহুত ধুনীয়া জেগা মানুহ বহুত আহে, উম। অ
বুজিছা
অঁ।
জাগাটো এ জাগা বা মানে ঠাই খিনি চাই এনে কেনেকুৱা লাগিছে মনত?
ঠাইখিনিত অঁ ঠাইখিনি বহুত ভাল পাহাৰ আছে অ ভূটান মানে নদীতা পাৰ হ'লেই চৰলপাৰা
উম
এই ভূটান পাই মানে নদীতা পাৰ হ'লেই ভূটান ভাল জেগাটা ভাল
ভাল ন
তাৰপিছত পূজা চূজা আহি আছে দুৰ্গা পূজা আহিল আৰু
অ পূজাত পূজা আহি আছে ন
অ পূজা আ
প্লেন কৰিলো মানে এই গ গাৰ গা গাৰ্লফ্ৰেণ্ডৰ লগত কৰ'বাত জেগাত ফুৰিবলৈ যাম বুলি ভাবি আছো ৰ এইটো এই পেলেণ্টটো কৰি থৈ দিছো আগতে।
অ হয় নেকি, যাব লাগে।
এনে ভাবি ভাবিছো মানে এনে যোৱা যোৱা যোৱা হয় নে নহয়। ক'ব নোৱাৰো।
অ অ অ যা সেইটোয়ে সেইটোয়ে সময় আহিলেহে গম পাব না।
অ পূজাতো আকৌ সময় আ সময় আহক আগত পিছত দেখা যাব যি হয় বাৰু।
অ সেইটোৱে সেইটোৱে
পোৱা নাযায় যদি ভগৱানৰ যদি আৰ্শীৰ্বাদত ভালে ভালে ভালে ভালে যদি থাকো যাব পাৰিম।
থাকিব থাকিব থাকিব অহ সেইটোৱে থাকিব। মানে আশা পূৰণ হ'বই।
উম উমহ
তাৰ পিছত এই কিবা কাপোৰ তাপোৰ ক'ৰ পৰা কিনা উমহ?
কাপোৰ চাপোৰতো এনেতো মাৰ্কেট মাৰ্কেট মাৰ্কেটতো নাযাওৱে এনে বজাৰতে যাওঁ কাপোৰ কিনিবলৈ।
অ অ বজাৰৰ পৰা। বজাৰৰ পৰা অলপ কম দামতে পায় কিন্তু ব্ৰেণ্ডটো অ মই এনে হেৰি হয় গোৱাল মই গোৱালপাৰাৰ পৰাই কিনা হয় বি বিশালৰ পৰা।
অ
অ গোৱালপাৰাৰ পৰাই কিনা হয়। বিশালৰ পৰা ভিত এতিয়া বিশাল মাৰ্কেট উ অ বিশাল মাৰ্কটৰ কাপোৰ ইমান ভাল নহয় সঁচাকে ক'লে হেৰি নাই কিন্তু বিশাল মাৰ্কেটত উ হেৰি অ নাই নাই। ইমান ভাল নহয় কাপোৰ ভাল নহয় কিন্তু এনে বস্তু চস্তু ভাল আছে।
অ
সেইটোৱে খোৱা বস্তু চোৱা বস্তু বাচন থাচন সেইবিলাক ভাল আছে।
খোৱা বস্তু খোৱা বস্তু বিলাক ভালে ন।
নতুনকে এটা অ খোৱা বস্তুবিলাক ভাল নতুনকে এটা খুলিল নে যোৱা বছৰ ভি টু ভি টু ভি টুত তাতে কাপোৰ ভাল আছে কিন্তু দাম অলপমান কম। অ গৈছিলো গৈছিলো কাৰণ মই গোৱালপাৰাত মই বহুত দিন থাকছো না। উম বহুত ভাল নতুনকে খুলিছে না ভাল ধুনীয়া চাফা।
কাপোৰবিলাক ভালে ন।
তাতে পূজাত অ কাপোৰবিলাক ভাল তাতে ভাল। পূজাত মানুহ বহুত যায় যোৱা বছৰ বহুত
ময়ে গৈছিলো যোৱা বছৰ পূজাৰ আগত এই এইটো মাৰ্কেটত ভি টু নে কি নাম বুলি কয় এইটো।
অ ভি টু নতুন পূজাৰ বহুত মানুহ যায় পূজাৰ। পূজাৰ আগে আগে বিহুৰ আগে আগে বহুত মানুহ যায়। কাপোৰবিলাক ভাল উম।
অ উম
ভি টুৰ কাপোৰ উম বহুতে
উম
পিছত হেৰি কিবা কয় গোৱালপাৰা ৰাংচাপাৰাত গেইছা নে নাই?
উমহ গোৱালপাৰ ৰাংচাপাৰত উমহ গৈছিলো এবাৰ।
এই চাফা জেগাতো চাফা গাঁৱতো যে।
অ হয় হয় হয় গৈছিলোঁ এবাৰ এবছৰ এবছৰ মান হলে নেকি
যাব লাগে অ তাতেই যোৱাৰ এটা প্লেন কৰিছিলোঁ আমি আমি মানে এইবাৰ তাতে যাম বুলি ভাব ছিলোঁ এ ইয়াতে মানে এই কেইদিনতে বেছি দিন নহয় অ ৰাংচাপাৰা ওচৰতে যিহেতু আমাৰ ন পঁচিছ, ত্ৰিছ কিলোমিটাৰ তা এইকেইদিনত তে যাম বুলি ভাবিছিলোঁ মানে
অঁ
সেটোৱে উম পিছত তহঁতৰ পৰিয়ালত কিমানজন মানুহ আছে?
এনে আছে পাঁচজন
অ'।
তহঁতৰ পৰিয়ালত এনে কেনে? অঁ, আছে, আছে।
আ আমি অঁ, আমাৰ আমাৰ সেই আমাৰ চাৰিজন, আমাৰ বেছি নহয়। চাৰিজন আমি দুটা ভাইয়েক আৰু মা-দেউ
অ', ঠিকে আছে, সৰু ফেমিলি হোৱাই ভাল।
অ', অ' সেইটোৱে, আজিকালিতো জানাই সেইটোৱে।
অ
পিছত ৰাংচাপাৰাত গৈছিলি তেনেহ'লে, কেতিয়া গেছিলি?
হ'ল নেকি? এবছৰ দুবছৰ মান হ'ল, ভাল কৰি মোৰ মনত নাই বাৰু।
এই কলেজত যে পঢোঁতে ফাৰ্ষ্ট ইয়াৰত পঢোঁতে তাতে ক'ত গৈছিলি তুহো তহতক ক'ত লৈছিল? উম।
তাতে তাতে তাতে আমাক, বেছি দৰাই লৈ এনে, এনেই গিছিলো, গোৱালপাৰা গোৱাল পাৰা জিলাতে শ্ৰী সুৰ
অ', অ', অ', অ', অ', অ', শ্ৰীসূৰ্য পাহাৰৰ বহুত ভাল দেখিব লগীয়া জেগা, যিটো নেকি নাম হেৰি কয় মি কি ছেকেণ্ড কাষী বুলি কয় ন, উম শ্ৰীযুৰ্যৰ পৰা বহুত মানুহ আহে আমাৰ ওচৰত কাৰণে আমি ইমান গুৰুত্ব
উম, গুৰুত্ব নিদিওঁ।
যাবা লাগে, দেখিবা লাগে বহুত বস্তু আছে।
সেইটোৱে আৰু।
তাতে উম, তাতে হেৰি শিৱ লিংগ কিমান আছে ক ন হাজাৰ নশ নিৰানবৈতা নে কিমান?
ন হাজাৰ না ন লাখ?
অ', ন লাখ ন এটা কম মানে।
ন' লা, অ', ন', ন' লাখ নশ নিৰান্নব্বৈটা এনেকুৱা শুনিছো। এতিয়া হয় নে, নহয় মইও ভালকে গম নাপাওঁ, মই দেখাই নাও দে খাই নাই, ভাল কৰি।
অঁ মানে গোটেই মানে চিনাক্ত কৰা নাযায়, কিন্তু
অ'।
ভালদৰে চাব লাগে ন ইমান ডাঙৰ সিউজ এইবিলা।
উম, উম।
ভাল, তাতে জেগাটো ভাল যাব লাগে, চাব লগা জেগা আছে।
উম।
তাৰপিছত আৰু এটা যে আমাৰ ওচৰতে একদম।
অ', অ', অ' কোৱা কোৱা।
দুধনৈৰ ওচৰত। দূধনৈৰ ওচৰতে যে এটা এ কি জেগা আছিল, ভিউ পইণ্ট। অঁ, সেই কিবা- কি কয় জাগাটোৰ নাম নিচান গ্ৰাম, নিচান গ্ৰামত গৈছিলি নে?
ৰামত
অঁ, নিচন গ্ৰামত। গৈছিলি না? নিচান গ্ৰাম জাগাতো ভাল অ' ময়য়ে গৈছিলো গৈছিলো। উম। মানে পাহাৰটো ওপৰৰ পৰা মানে গোটেই ভিউটো মানে ওপৰৰ পৰা চাবা মানে ধুনীয়া মানে, তলত মানে, চাৰিওফালে চাবা মানে, এতিয়াতো আৰু বেছি ভাল হ'ব মই যোৱাতে হেৰি আছিল ফেব্ৰুৱাৰী আছিল, ত' তেতিয়া শুকান শুকান কিমান আছিল ইমান ইমান ভাল লগা নাছিল এতিয়াও এতিয়া মানে সেউজীয়া হ'ল না পুৰা গ্ৰীণ গ্ৰীণ একদম এতিয়া ভাল ল হব দে উম তেনেকুৱা তেনেকুৱা
হেৰি হেৰি কিবা যে নগাঁৱত যে কিবা যে ব ব্ৰত বৰদোৱা নাকি ইটোৰ নামটো শুনিছো বাৰু তুমি গৈছিলা নে শিৱলিংগতো নহয় এনে কিবা যে শ্ৰীমন্ত শংকৰদেৱ কিবা যে বনাইছে সত্ৰ নে ব্ৰত ব্ৰত দোবা না কিবা কয় এনেকুৱা নাম
অ ব্ৰত ব্ৰতদোৱা সত্ৰ এইটোতো অঁ এইটো নলবাৰী। নলবাৰী নে নগাঁও
নগাঁও
নগাঁৱ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ন?
অ, সেইটো সেইটো জেগাত তুমি তুমি গৈছিলা নেকি?
নাই নাই যোৱা নাই, যোৱা নাই, যোৱা নাই
যোৱা নাই, এবাৰো যোৱা নাই?
নাই, যোৱা নাই। মই গৈছিলোঁ আমি যে হেৰিত মাজুলীত গৈছিলোঁ আমি, মাজুলী তাতে সত্ৰ সত্ৰবিলাক চাইছিলোঁ। উম মাজুলী, কমলাবৰী সত্ৰ, দক্ষিণ পাট সত্ৰ, বেঙেনাআটী সত ত্ৰ এইবিলাক মানে চাইছোঁ আমি গড়মূৰ সত্ৰ, মুখাশিল্প মাজুলীত আমি জুই দুহেজাৰ চৌববিশ চনত গৈছিলো।
মাজুলী যে মাজুলী মাজুলী যে গৈছিলা তুমি
অ উম উম উম গৈছিলোঁ
সেইবোৰৰ সেইবোৰ ঠাইডোখৰ কেনেকুৱা?
অ ঠাইটো ভাল। মানে তাতে হেৰি এ তাৰে গাঁৱৰ মানুহবিলাক চাংঘৰ গাঁৱৰ মানুহবিলাকৰ
চাংঘৰে চাংঘৰ চাংঘৰ বান্ধি থাকে গাঁৱৰ মানুহবিলাক
অঁ চাংঘৰ চাংঘৰ তাতে মিচিং মানুহ আছে বহুত আমি মিচিং গাঁওটো গৈছিলো, উম আমি তাতে হেৰি আমি প্ৰজেক্টটো লৈ গৈছিলো না আমি পাঁচ দিন টটেল পাঁচ দিন থাকিছো আমি অ যোৱা যোৱাতে আহোঁতে অঁ যোৱাতে আহোঁতে আপুনি তোমাক এদিন এদিনকে গুচি যায় আৰু তাতে আমি তিনিদিন উম তাতে গৈছিলো পাঁচ দিন। টটেল পাঁচ দিন গৈছিলো আমি।
উম
আমি মানে আমি হেৰিত গৈছিলো সেই মাৰ্চত মাৰ্চত গৈছিলো তো তেতিয়া মানে লখি অঁ মাৰ্চত উত্তৰ লখিমপুৰ হৈ গৈছিলো আমি তেতিয়া পানী নাই নদী নাই মানে ইমান পানী নাই মানে নাই নাই পানী নাই তেতিয়া
তেতিয়াতো তেতিয়া যে তোমালোকে যে গৈছিলা তেতিয়াতো বাৰিষা বাৰিষা বাৰিষা ব
বাৰিষা নাই বাৰিষা বতৰ নহয় তেতিয়া মাৰ্চ মাহ চত ফাগুন মাহ বাৰিষা নহয় তো এতিয়া মানে আৰু অ ঠাণ্ডা দিন মানে সেইয়ে কিবা ফাগুন মাহ ধূলি বালি বতাহ দিন মানে ঠাণ্ডাও নহয় গৰমো নহয় তেনেকুৱা উম ঠাণ্ডা দিনটো ভাল অ ঠাণ্ডা দিনতে ভাল গৰম নহয় বা পানী নহয় ঘূৰি ফুৰিব গোটেই চাব পাৰি ঠাণ্ডা দিনতে ভাল ঘূৰাটো ঠাণ্ডা দিনেই মেইন তাৰপিছত এতিয়া আৰু ক'ত যাম বুলি ভাবিছা কিবা
ক'ত?
এই চলপাৰাত যাম বুলি ভাবিছা না?
অ', চ ভাবি আছো ৰহ চলপাৰাত যাম। প্লেন কৰি আছো। এতিয়ালৈকে বৰ্তমান ফাইনেলি ক'ব নোৱাৰে এখন যোৱা
অ' অ' অ' ঠিকে আছে যাব লাগে।
যাম বুলি ভাবি আছো বাৰু যাব পাৰো।
অ' অ', বহুত জেগাহ আছে আমাৰ ওচৰতে দেখিব লাগা কাজিৰঙা মানাস এইবিলাক ৰাষ্ট্ৰীয় উদ্যান বোৰো চাব লাগা জেগা আছে।
চাব চাব লগাটো বহুত মন যায় কিন্তু সময়বোৰ যে
সময় অ' সময় মেইন, মেইন সময় বান নাখায়। উম', সময় বান নাখায় ধৰক পিছত অকলে অকলেটো যাব যাব নোৱাৰি না ইমান দূৰ।
উম।
ত মানুহও লাগে।
অহ।
তেনে তেনেকুৱা আৰু। পিছত পূজা চূজাটো আহি এই বিহুটো ভালদৰে গল না? উম। অহ তাকে, উম। বিহু এতিয়া আহি আছে দূৰ্গা পূজা আহ তাৰ আগতে আহি আ ছে হেৰি কামাখ্যা পূজা কামাখ্যা পূজা কামাখ্যাত গৈছা নে গুৱাহাটীত? উম, গুৱাহাটীত গৈছা নেকি? অ' যাব লাগে ভাল। উম উম। মইয়ো গৈছিলো মই যোৱা বছৰ, অ' গৈছিলো গৈছিলো।
অহ
উম উম গৈছিলো।
কোৱা পিছত? হেল্ল!
উম।
শুনিছেনে নাই? কোৱা কোৱা? আপোনাৰ আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম হৈ আছে নেকি?